হেল্ল'।
অ', কি কৰিছা।
এ শুই আছো তুমি
বহি আছো এমাত্ৰ।
অ', মাছক দানা দিলা।
অ', দিলো মানে আবেলি দিলোতো তাৰপিছত ৰাতি ৰাতিপোৱা দিওঁ আৰু, ৰাতিনো ক'ত দানা দিম ইটিয়াগৈ।
মানে ৰাতি নিদিয়া।
নাই নাই ৰাতি নিদ, ৰাতি ক'ত গৈ আন্ধাৰ মুন্ধাৰ্ত গৈ দানা দিম আৰু।
অ', দুবাৰে মানে।
উম দুবাৰ আৰু কালি অৰ্ডাৰো পালো দিম ৰাতিপুৱা মাছ লৈ গ'ল।
ঔ।
লাগে এজন এজনক নব্বৈ কেজি এজনক পঞ্চাশ কেজি লাগে মানে আকৌ চল্লিশ কেজি যাব আৰু কিন
এশ চল্লিছ কেজি কমেই হ'ল।
উম হু হু
ডেইলী এনেকুৱাই আহে ন?
আহি থাকে মোৰ কণ্টিনিউ থাকেই মানে চবে জানে জানে আৰু চিনি পাই যে। আৰু মোৰ পৰা নি মানে সিহঁতৰ নিজৰো প্ৰফিট হয় ন। মানে এনেকোৱা নহয় যে সিহঁতৰ লষ্ট হয়। তোমাৰ লষ্ট হয় তুমিটো নল'বা ন কাৰো পৰা, লাভ হ'লে হে ল'বা। মই ইমানখিনি মানে হেৰি দিওঁ সিঁহতৰ মানে লাভ হয়।
অ' মানে ভাল প্ৰডাক্টটো মানে তেনেকােৱা।
আৰু মোৰ গোটেই ৰিচিপ্ট আছে ন ৰিচিপ্ট বুকত আছে, ধৰা তাতে মোক ফোন নাম্বাৰ নাম এনেকা চব ৰিচিপত দিওঁ এনেকুৱা নহয় যে মাছটো দি দিছো হৈ গ'ল। পুৰা প্ৰুফ থাকে, এতিয়া কিছুমানে এতিয়া কিছুমানে কি কৰি আছে জানা, নতুন টেকনিক এটা ওলাইছে কিছুমানে ধৰা পুখুৰী আছে সিহ'তৰ লোন লৈ আছে। লোনটো পাই যায় পইচাটো পাই গ'ল হা তাৰিছত পইচাটো পালাতো এতিয়া সিহঁতক দেখাব লাগিব ন যে তুমি মাছ এৰিছা বুলি, সিহঁতক দেখাব লাগিব তোমাক যে পইচাটো দিছে তুমি কিন্তু দেখাব লাগিব, যে তুমি মাছ এৰিছা বা মাছ তাছ পেলাইছা তুমি তাত। তাৰপিছত কি কিছুমানে কি কৰে মোৰ ওচৰত আহে, আহি কিনে মাছ নলয় ৰিচিপ তটোহে বনাই অনলি মোক মানে কৈ দিয়া মানে ভুৱা ৰিচিপ মানে গ'ম পাইছা যেনেকে তাতে মই লি লিখি দিলোঁ বাহু মাছ পঞ্চাছ কেজি ৰৌ মিৰিকা এইবিলাক পঞ্চাছ কেজি পঞ্চাছ কেজি লিখি মানে সিহঁতক ৰিচিপটো দিওঁ মানে মাছ নলয়, অনলি ৰিচিপ্টো কাৰণে আহে। পিছত মোক মানে ধৰা এই চাহ পানী খাবলৈ এক হাজাৰ দুই হাজাৰ টকা এনেই দি দিয়ে ৰিচিপ্টটোৰ কাৰণে অ'নলি।
ৰিচিপটটোৰ কাৰণে খালি।
অ' তাৰপিছত মই সিহঁতক সধিলো যে তহঁতে মাছ নলৱ, ৰিচিপটটো তেনেকুৱা চিষ্টেত বনাই লৈছ, তেনেকুৱা মাছ লৈছে মোক মানে কি মানে বুজাব কি বিচাৰি আছঁ, পিছে নহয় তই ভাই বুজি নাপাবি, আমি মানে লোন লৈছোঁ এতিয়া চৰকাৰক দেখাব লাগিব, মই বোলো বাপ ৰে' বাপ কেনেকুৱা মানুহ তঁহতে অলপ পেলাই ল মাছ। অ' খাটৰা মানে কি ক'বা মানে নেক্স লেবেল।
ফুৰিবলে?
সিঁহতে লোন লৈছে এক লাখ টকা লৈছে, লৈ কিনে এক লাখ টকাৰ লোন লৈছে কমছে কম টো কমছে কম ত্ৰি চল্লিছ হাজাৰ টকা মাছ পেলাই ন।
অ'।
সিহঁতে ডুপ্লিকেট চিলিপ বনাই সেইটো ফটো উঠাই দি পঠাই, আৰু এইটো্ চিলিপ দেখাই মানে এইটো মাছ পেলাইছো আমি চাই লওঁক। আপনি ও ৰিচিপটো দি দিয়ে আৰু মোৰ চিলিপটোট পুৰা ষ্টাম চষ্টাম লগোৱা থাকে।
উম, জান কেম কৰে আৰু এতিয়া।
অ' ইনডাইৰেক্টলি সেইটোৱে।
উম।
উ বাকী ভাত, দি দিওঁ আৰু ম মোৰো পইচা ওলালে দি দিয়ে মোক। মোক মই এনেই লিখি কিনে মই দুই হেজাৰ টকা পাই যওঁ, কিব লাগে আৰু।
এহে
উ এইটো এনে দি দিয়ে, আহিছিলে পৰহি আহিছিলে মানে আজি এটা ফোন কৰিছিল তুমি মোক। অ' ভাই মোৰ ৰিচিপ্ট লাগে, মই হৈ যাব আহি যাবা পইচাটো লৈ আহিবা।
অ', পইচাটো লৈ আহিবি খালি।
অ', এতিয়া সিহঁতক, সিহঁতৰ লাভ হৈ আছে ন, মোৰ মোকো লাগিব।
সেইটোৱে, সিহঁতৰবিলাক চালে নহব নহয়। সিহঁতেতো কম পইচাটো পোৱা নাই নহয়।
আহিবা, এইফালে কেতিয়াবা আহিলে, পুখুৰীত চাবা মাছ-তাছ লৈ যাবা খাবলে। খাব পাৰিবা তুমি ল'লে পইচা নল'ওঁ লৈ ল'বা মাছ, এক কেজি মান।
হয়, নেক
অ', নহ'লে ইয়াক পঠাবা ইয়াক। ইয়াক, কৈ থাকোঁ আহিবলৈ। নাহে নহয় ইমানুহটো, টাইমেই নাপায় বোলে।
দাদা মানে ঘৰতে তেনেকে বহি থাকে, মাছ মাৰি থাকে, আমাৰ পুখুৰী আছে যে। তাতে, এতিয়া এটাত এৰি দিম বুলি আছে, বাট কেনে
মোক কৈছিলে সি, মোক কৈছিলে মাছ এ মানে সি যোন কেইটা মাছ লৈছে ন, সেই কেইটা আহিলে মানে মই ৰাখি থ'ম। পিছত তাক মই ফোন কৰিম।
অ'।
মই তাৰ ঘৰটো মই গৈ পোৱা নাই নহয়। নহ'লে মই লৈ গ'লো হয় মাছে এক কেজিমান খাবলৈ।
মাৰ ঘৰ চিনি
মই যোৱাই নাই মানে, এইফালেটো গৈ থাকো মানে ঘৰটো চিনি নাপাওঁ ন, কোন সিনিতে পৰিব মানে।
অ', ঘৰটো চিনি নোপোৱা। এয়া দাদাক ক'লে হ'ল সি কৈ দিব।
উম।
তাক ফোন কৰিলে পাইয়ে যাবা।
মাছতো উঠাই থাকো ন কেতিয়াবা, ভাল মাছ হ'লে দি থৈ আহিব পাৰিলো হয় খাব পাৰিলা হয়। মোৰ লগৰ মানে চবেই খাইছে দেই, অকল সি হে বাকি থাকিল।
হে।
অ'। তোমৰ চবকে দিওঁ মানে, চবে খোঁজে মানে, অ', ভাই মাছ দিবা দে। ই মানে নোখোজে মানে। এতিয়া নোখোজে একদম মোক বেয়া লাগিছে ন, মানে মোৰ দিব মন গৈছে খাবলৈ মানে।
উম, একো নহয়, মই কৈ দিম দিয়া দাদাক।
উম, সি ক'ত গ'ল, দাদা ক'ত গ'ল?
দাদা, এই সেই গেম খেলি আছে। লাগি থাকে যে সি।
অ', গম পাওঁ, গম পাওঁ, তাৰ
তাকে, এনে মাছ বিলাকে, কি বিলাক মাছে মানে মাছ খাই দিয়ে মানে।
যেনেকে হৈ গ'ল, চাইনা মাগুৰ হৈ গ'ল। এটা এইটো এটা, আৰু এটা তোমাৰ চিতল হৈ গ'ল, ডাঙৰ চিতল, যদি পেলাই দিয়া সৰু পোৱালিবিলাক চব খাই দিব মাছে। তাৰপিছত বৰালি হৈ গ'ল। তাৰপিছত তোমাৰ বৰালি হৈ গ'ল, আৰু তোমাৰ চাইনা মাগুৰটো ক'লো ন। এটা আৰু এটা আছে সেইটো নামটো পাহৰি আছোঁ। সেইবিলাক মাছ দিলে মানে পুৰা চাফা, মানে মই এনেকে ভুল কৰিছিলো মানে মাছ
অ', মানে বেলেগ মাছ থাকিব নিদিয়ে ন।
অ', মাজতে কি কৰিছিলো, মই পুনা মাছ এৰিছিলো তাৰপিছত পটকে চিতল মাছ এৰি দিলো, পাহৰি গ'লো দেই মই যে মাছ খাই পেলাব গোটেই মাছ চাফা।
খাই দিয়ে বেলেগ মাছ।
সৰু সৰু পোনাবিলাক খাই দিয়ে।
উম।
চিতল মাছ মই চিতল মাছ যে খাব ভাল নাপাওঁ ইমান যে হুল থাকে ভিতৰত।
অ হুল বহুত তাকেহে।
বহুত হুল থাকে, কিন্তু এটা কথা আছে হুল থকা মাছবিলাক বোলে টেষ্টি বেছি হয়।
এইটো হয় কিন্তু দেই এইটো।
হয় বাট ভাল নালাগে মোক মানে এই ডাঙৰ বাহু এনেকুৱা যোন কেইটা হুল মানে দীঘল দীঘল থাকে দুই, তিনিটা পেলাই দিলে আৰু চাফা আৰু হুল নাই আৰু তেনেকুৱা ভাল লাগে।
অ এই ক'চ মাছো তেনেকুৱা।
অ ক'চ মাছটো ভাল লাগে।
চবতচে বেছি ভাল লাগে সেইটো।
ক'চ মাছ বঢ়িয়া।
অ।
আৰু মই বাহু মাছটো ভালাপাওঁ মানে বাহু মছ যদি উঠিলে মানে এইটো মই নেবিছো মই ঘৰ কাৰণে ৰাখি দিওঁ মানে খাওঁ মানে।
উম। বাহু মাছ কোনটোক কই?
বাহু মাছ কোনটোক কই মই কৈ আছো যোনটো মাথাটো ডাঙৰ থাকে বডিটো বহল বহল থাকে যে।
অ অ।
ক সেইটো বাহু মাছ বুলি কয় তুমি খাইছা কিন্তু মাছ মাছটো দেই মই জানো বাহু মাছটো প্ৰত্যেক ঘৰতে খায়।
খাই সেইটোৱে আৰু মানে সৰুতে দেখিছো।
উম।
ইনে আমাৰ ঘৰটো আগতে আছিলে বহুত মাছেই আছিলে মানে বিক্ৰী কৰিলে চব।
অ।
আগতে বিহু-চিহুত ডাঙৰ ডাঙৰ মাছ উঠাই নহয় বিক্ৰী কৰে ঘৰৰ কাৰণে ৰাখে তেনেকে।
উম উম, বিহুত অ মই নিজে মাৰো।
অ।
মই এতিয়া যিমান আছে ন বিহুত মানে চাফা কৰি দিওঁ মই চব।
হা।
উম।
মানে বছৰত আকৌ নতুনকৈ এৰাও হয় চাফা কৰিম।
মংগলদৈৰ পৰা আহে চব জেগাৰ পৰাই আহে ইয়াতে মাছ
উম।
বিহু টাইমত। মানে ইয়াতো পিকনিক কৰে ন যেনেকুৱা আৰু বিহুৰ টাইমত কি হয় যায় আমাৰ এইফালে এনেকুৱা নহয়। ক'ৰবাত ক'ৰবাত তোমাৰ এনেকা হয় গোটেই গাঁওখনে মানে এটা মেজি এনেকে হেৰি কৰে খাই।
ভোজ খাই যে।
অ তেনেকাত বহুত লাগে যে তেতিয়া মোৰ পৰাই লৈ যায় আৰু মোৰ পৰা নিলে মানে সিহঁতৰ লাভ হয়। মই মানে তোমাক তুমি যদি বজাৰৰ পৰা মই কিবা এটা একজাম্পুল দিছো বজাৰৰ পৰা যদি তুমি দুশ টকা দি এটা মাছ কিনি নিছা ন ত সেইটো মাছ মোৰ এশ চল্লিশ টকাত পাই যাবা, তুমি ষাঠি টকাৰ ডিফাৰেন্ঞ্চ তোমাৰ বাচি গৈছে ষাঠি টকা।
হলচেল প্ৰাইছত দি দিয়া তুমি।
অ মইটো মোৰ হলছেলেই মোৰ হলছেলেই। সেইটো কাৰণে উম যিমান ধৰা ভাতৰ হোটেল বিলাক আছে সিহঁতেও লৈ যায় মোৰ পৰা আমাৰ মেডিকেলৰ ফালৰ। বা
উম।
লৈ যায় আৰু।
ভাত চাত বনালি।
বনালে মই গৈছিলো চেণ্টাৰত, চেণ্টাৰত গৈ ভিডিঅ' ক'ল লগাই মাথা চাথা বেয়া হৈ গ'ল। এইটো লাগে এইটো লাগে এইটো খাৰু এইটো কাশ্মীৰী কাচ মিলি চুৰি মই চিনি নাপাওঁ মোক কৈছে ফটো তাই দেখাই দিছোঁ। ফটো উঠাই দিছোঁ পিছত কাৰ চিন দি পেলাই কৈছে এইটো মই আচ্ছা আচ্ছা ঠিক আছে মই চিনি পাইছোঁ আজি মানে চিনি পালোঁ গৈ তাৰপিছত লিপিষ্টিকৰ যোনটো। হেৰি আছে সেইটো ফটো উঠাই দিলোঁ সেইটো ফটো উঠাই দিলোঁ সেইটো ফটো উঠাই দিলোঁ তাৰপিছত। এটা এটাত ৰাইট চিন দিছে এইটো, এইটো। অলপমান পলিথিনত অলপমানহে বস্তু আহিছে ছশ টকা বাপৰে বাপ লৈ আহিলোঁ পিছত।
লাগিবই আৰু এতিয়া ট্ৰেণ্ডত আছে কাশ্মীৰী চুৰি।
উম মই মানে চিনি পোৱা নাছিলো তাৰ পিছত লৈ আহিলো আজিলৈ। দোকানীটোও বুজি পাইছে মানে মই চিনি নাপ পিছত কৈছে যে ফটো উঠাই পঠাই দিয়া তেতিয়া ক'ব সিহঁতে ক'ব কোনটো লাগে।
হে দে।
লৈ আহিলো এতিয়া হেপি আৰু মানে।
হুম।
আৰু এতিয়া মানে সেই বিলাক থাকিল ভাল লাগে কিবা নতুন বস্তু উলাই দিলে ট্ৰেণ্ডত।
উম আৰু আজি অলপ বৰষুণও দি দিলে। মানুহ অলপ কমেই আহিছে।
উম মই বিচাৰি আছিলোঁ নাপালোৱে মানে অনলাইনত চাইছিলোঁ বহুত।
এই ইয়াতে পাই গ'লা।
উম।
এটা আছিলে।
তাকে।
মানে ফিক্স ৰেট দি দিছে দুশ টকাকে ফিক্স ৰেট কৰি দিছে মানে দামা দামি কৰিব নোৱাৰে মানে।
দুশ টকা ফিক্স ৰেট।
অ আৰু তোমাৰ এনেকা এই লিপছ ক্লিপ্ল লিপ লজ সেই বিলাক মানে পঞ্চাছ টকা আৰু, আৰু এনেকৈ ক্লিপবিলাকো পঞ্চাছ টকাকে ।
ক'ৰ পৰা লৈছা? এই কিবা ।
অ, হা।
মানে কিবা মেলাত গৈছিলা।
অ মেলাৰ কথাই কৈ আছোঁ মই।
ঔ মেলা ।
মেলাত মানে মই। মেলাত ফুৰিব যোৱা নাছিলো মই অলপ বজাৰত গৈছিলোঁ তাৰ পৰা আহোঁতে অলপ। লগৰটোৱে মাতি দিলে সোমালো তাৰপিছত মোৰ মনত পৰি গ'ল অ সিহঁতে কাশ্মীৰী চুৰি বুলি কৈ আছিলে। তাৰপিছত ফটো উঠাই দিলোঁ তাৰ পিছত আনিলোঁ। ছশ টকাৰ বস্তু লৈছো পঞ্চাশ টকাই কমালে নকমাই কাকো মোক কৈছে তুমি ইমান লৈছা যেতিয়া পঞ্চাশ টকা কম দিয়া।
বেছিকৈ লৈছা যে সেই কাৰণে কমাই দিছে আৰু মানে মনটো খুশ কৰি দিছে আৰু
আৰু দোকানিটোৰ কেনেকুৱা বুদ্ধি সি নিজে মোৰ পৰা মোবাইল লৈ লৈ ফটো উঠাই উঠাই দি আছে হোৱাটছএপত এইকেইটা ফটো উঠাই দে এইকেইটা ফটো উঠাই দে মই মনে মনে ভাবিছো অ তুমি বেচিবলৈ বুদ্ধি লগাইছা
তাকে মানে এইটো ভাল লগাই দিও এতিয়া বেছিকৈ ল'ব এইটো হেল্ল' হেল্ল হেল্ল' হেল্ল'